হেল্ল' আহ কি কৰি আছা।
এ এনে বাহিৰতে চোতালতে খোজ দি আছো ৰ'বা অকমান তুমি কি কৰি আছা।
অ মইো এনেই আছো ৰবা এতিয়া ফোনটোতে কিবা অলপ চাই আছিলো ভ। ভাবিলো এবাৰ ফোন কৰো।
অ বাকী এনে খবৰ পাতি কেনেকুৱা চলি আছে।
খবৰটো বৰ্তমান ভালেই দিয়া তোমাৰ কেনেকুৱা।
মোৰো ভালেই দিয়া আৰু এতিয়াতো এদ কলেজ বোৰ বন্ধ দিছে ন পৰীক্ষা শিকোৱা কাৰণে। ত' ঘৰতে আছো এনে, পিছে তুমি কিবা কৰি। কৰিম বুলি ভাবিছা নে এতিয়া এতিয়াাতো বন্ধ চলি আছে ত কিবা কাম চাম কৰাৰ বা কিবা ইন্টাৰ্ণশিপ। কৰা কিবা চেষ্টা কৰি আছ নে।
অ এনে তোমাৰ বাহিৰা সেইবোৰ পঢ়িয়ে থাকো ৰবাচোন এনে কিবা নলেজৰ। কিতাপ এইবোৰ আৰু। অ বৰ্তমান তম বন্ধ দিলে কি হ সেই। আ তাতে কৰিব লাগিব আৰু।
অ সেইটোতো হয় দিয়াচোন, মানে কলেজত গ'লেও ন। গ'লেও কলেজৰ কামবোৰতো শেষ নহয়, আৰু বিশেষকৈ তোমাৰ ডিগ্ৰী পৰিঢ় থকা সময়ত। একেবাৰে এইবোৰ বহুত বেছি বৃদ্ধি হৈ যায় এছাইনমেন্ট হওঁক। বা প্ৰজেক্টবোৰ যে দিয়ে থাকে তাৰ পিছত এটা।
হয় হয় সেই সেইবোৰে আৰু কি নকবা বাকি এটা কথা সুধো ৰবা। অ।
কি কথা বা।
অ তুমি যে এতিয়া খুচাৰি আছো বুলি ক'লা এতিয়া মানে অ তুমি ৰাতিপুৱা। উঠাৰ পৰা দিনটোত মানে। অ ৰাতিপুৱা শুই উঠিয়ে য়োগা বা ব্যায়াম তেনেকুৱা ধৰণৰ কিবা কৰা নে দৈনন্দিন। জীৱনশৈলীত তুমি কিবা অন্তৰ্ভুক্ত কৰিছানে তেনেকুৱা।
মই তোমাৰ এনে সাধাৰণতে ব্যায়াম নকৰো বাৰু য়োগা বা ব্যায়াম নকৰো এনে তোমাৰ কেতিয়া। বা কি হয় ৰাতিপুৱা জল্দি উঠাই যায় ন ত। মই ভাবোঁ যে ৰাতিপুৱা উঠিছোঁ যিহেতু অলপ। খোজ কঢ়া বা দৌৰাৰ দৰে কিবা অলপ, কৰি লওঁ মানে তেতিয়া তোমাৰ দিন। বাবে অলপমান গাটো সতেজতা সেইটো, গাটো ভাল লাগি থাকে ত সেই কাৰণে কেতিয়াবা কৰো তুমি। কৰি পাইছে নে নাই পিছে।
অ হয় এ মই মানে ৰাতিপুৱান। সকালে উঠো বাৰু কিন্তু। সদায় কৰিম কৰিম বুলি ভাবি তেনেকুৱা কৰা নহয় কিন্তু এই প্ৰায় তোমাৰ এসপ্তাহ। এস্তাহৰ পৰা ৰাতিপুৱা উঠি তমাৰ প্ৰেৰ। সময় নহয় আৰু ত্ৰিশ মিনিট মান হলেও মানে, এনে মোবাইলতে চাই কিনে য়োগা। বা তেনেকুৱা কিবা অলপমান। অ এক্সাৰচাইজ কৰিব চেষ্টা কৰিছো, যিহেতু মানে ৰাতিপুৱা উঠিয়ে। তোমাৰ গাতটো খুব বিষোৱাৰ নিচিনা হয় মোৰতো সেই। কাৰণে নতুন কেে চেষ্টা কৰি আছো আৰু, আৰু এইবাৰ মানে কৰি যাম বুলি ভাবিছো ন। নহ'লে একদম তোমাৰ। গাটো ভাল লাগি নাথাকে বা অসুস্থ যেন অনুভৱ হয় সেইকাৰণে এতিয়া মই। এইটো ৰাতিপুৱা সোনকালে উঠি পঢ়ো আৰু।
হয় দিয়া মানে এইবোৰ দৌৰা হওক খোজকঢ়া হওক বা। বিভিন্ন ধৰণৰ যিবিলাক আসন থাকে। ইউগা সেইবোৰ মানে কৰিবই দিয়া মোৰো কি হল দুদিনমান টো দৌৰিব গলো তাৰপিছতো জানে আমাৰ গুৱাহাটীৰ বতৰ ভৰখা নাই ৰা। ৰাতিপুৱা কেতিয়াবা বৰষুণ দি দিয়ে, ত' বৰষুণ দিয়াৰ ফলত কি হয় মই মানে। দু এদিন ভাবিলো যে যাম আৰু আজিতো বৰষুণ দিলে অহাকালিৰ পৰা যাম। তাৰ পিছত পিছদিনা তোমাৰ বৰ। শুনে দিলে একে অৱস্থা ত' সেনেকে দুদিন নোযোৱা হোৱা কাৰণে যিটো মই অভ্যাস কৰিছিলো আৰু লাহে লাহে দৌৰাৰ অভ্যাসটো সেইটো মানে ইচ্ছা নোযোৱা হ'ল আৰু যাবলে। তহ সেইয়ে মানে তুমি ধৰা যিটো কাম কৰিম বুলি ভাবি আছা ন, সেইটো সময়মতে কৰিয়ে যাই থাকিব লাগে এতিয়া তোমাৰ য়োগা বা ব্যয়াম এইবোৰেতো আমাৰ দেহৰ কাৰণে ভাল আমাৰ মানসিক অৱ স্তা যিবোৰ আমি ধৰা আজিকালিতো জানাই যিবিলাক মানসিক চাপ পঢ়াৰ ক্ষেত্ৰত হওঁক বা কৰ্মৰ ক্ষেত্ৰত হওঁক মানুহৰ বহুত বেছি তহ' এইবোৰত মই ভাবো যে যথেষ্ট সহায় কৰে আৰু। দিনটোৰ বাবে যদি তুমি ৰাতিপুৱাই অলপমান ব্যয়াম বা য়োগা কৰি গৈছা ত দিনটোৰ বাবে তোমাৰ মনতটো মানে সজাগ হৈ থাকে সকলো বস্তুতে বা তোমাৰ যিটো মনযোগ দিয়াৰ ক্ষমতা সেইটো বৃদ্ধি হোৱা যেন লাগে পিছত তুমি যিহেতু কৰি আছা ‌দিনটো কৰি আছা তহ তুমি কে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন অনুভৱ কৰিছা নিজৰ মাজত?
তুমি ঠিকে কৈছা মানে য়োগা য়োগা বা ব্যয়াম কৰিলে অকল যে শৰীৰৰে তোমাৰ শৰীৰটোৱে ভাল হৈ থাকিব তেনেকুৱা কথা নহয়, তোমাৰ মন মগজু সকলোবোৰ তোমাৰ মানে ভাল লাগি থাকে। আৰু যিহেতু মানে আৰম্ভ কৰা বেছি দিন হোৱা নাই তথাপিও মই কি মানে পৰিবৰ্তন অলপ পাইছোঁ যে মানে কি হয় আগতে তোমাৰ এক্সাৰচাইজ নকৰিলে দিনটো তোমাৰ মোৰ মানে গাটো বিষ হোৱাৰ নিচিনা হৈ থাকে আৰু মানে এলাহ ভাৱ হয়। কিবা এটা কৰিব লাগিলে মানে এলাহ ভাৱ বা মনতটো বেয়া লাগি থাকে তেনেকুৱা হয়। কিন্তু তোমাৰ এতিয়া ৰাতিপুৱা উঠিয়ে যদি তোমাৰ বেছি সময় নহলেও অলপ সময় তুমি যদি য়োগা বা তেনেকে অলপ ব্যায়াম কৰিব পাৰা তোমাৰ মানে দিনটোৰ কাৰণে কিবা এটা এনাৰ্জি মানে পোৱা যায় আৰু যে এ কামটো কৰিব কাৰণে তোমাৰ মানে মনতটো উৎফুল্লিত হৈ থাকে বা সকলো কামতে মন বহে তুমি যি কৰিব লোৱা। সেইটোয়ে ভাল লাগে। পঢ়া লিখা হওক বা কৰবাত ওলাই যাব লগিয়াই হওক, তেনেকুৱা আৰু। আৰু তুমি ক'লা যে মানে এদিন গ'লে আৰু পিছ দিনা মানে দুদিন মান যাব নোৱাৰা হওক সেইটো মানে মোৰ লগতো হয় মানে কি হয় ৰাতিপুৱা উঠিলো উঠি পিনে তেনেকে সদায় ভাবো কি কৰিম কিন্তু কলেজত যাব লগা থাকিলে মানে সোনকালে দৌৰা দৌৰি হৈ যায় আৰু, তেনেকে মানে য়োগাটো কৰাই নহয় কিন্তু মই এতিয়া মানে এইবাৰ ভাবিয়ে লৈছো যে তোমাৰ মানে এই একমাহ পুৰা ভালদৰে কৰিম যিহেতু বন্ধ। আৰু মই পাইছো বাৰু খুব মানে ভাল এটা চেঞ্জ পাইছো আৰু এতিয়া কৰি থাকিম সদায়। যিমান যি পাৰো। বাকী ৰাতি মই সেই ভাত খাই উঠি পিনে অ প্ৰায় বিশ মিনিট মান খোজ কঢ়ো বেলেগ একো কৰিব নোৱাৰিলেও আমাৰ ঘৰৰ কাষতে অলপ খোজ কাঢ়ো যিহেতু বেলেগ জোগাও নাই দিয়াচোন সিহঁতে গুৱাহাটীত গতিকে তেনেকে খোজকাঢ়ো আৰু তুমি পিছে ৰাতি ভাত খাই খোজ কঢ়া‌ নে অলপ?
মই মই তোমাৰ তিনি টাইমে হয় দিয়া খোজ কাঢ়া মানে ক'বলৈ গলে এতিয়াটো মই ৰাতিপুৱা উঠি অলপমান খোজ দিওঁ ধ ৰাতিপুৱা উঠি এগিলাচমান গৰম পানী খালো তাৰপিছত খোজ দিলোঁ অলপমান এতিয়া মই গধূলি সময় এতিয়া তোমাৰ লগত যে কথা পাতি আছো তহ এই সময়ত টো মানে মই খোজ কাঢ়ি আছোঁ ধৰা এনে থকাতকে অলপ খোজ চোজ দি থকাটো ভাল ন? ত' আৰু ৰাতি ভাত খাই উ উঠাৰ পিছত তোমাৰ খোজ দিয়া হয় দিয়া তোমাৰ দৰে মোৰ বিশ ত্ৰিশ মিনিট ম তোমাৰ খোজ দি য়োৱে আৰু মানে মই এটা কথা মানে এতিয়া অনুভৱ কৰো যে মই মানে আগতে ভাবিছিলো আৰু গাঁৱৰ মানুহে ধৰা ইমান যল্দি খাই লৈ কিয় শুৱে তো যিটো যল্দি শুই তেওঁলোকে ৰাতিপুৱা উঠে ন সেই ৰাতিপুৱা উঠাৰ ফলত কি হয় তেওঁলোকে টোপনিটো ভাল হয়। আৰু তোমাৰ দিনটোৰ বাবে কাম কৰাৰ মানে যিটো, বা মনোযোগ বা ধৈৰ্য্য সেইবোৰো আহি যায় মই সেইটো কথা এতিয়া উপলব্ধ কৰিছো কাৰণ তোমাৰ আজিকালিতো আমি জানাই আজিকালি মোবাইল ফোন নহলে চলিব নোৱাৰি ত' ৰাতি তোমাৰ দেৰি-দেৰিলৈ ফোন চোৱা যায় বা দেৰি হৈ যায় কেতিয়াবা দুই তিন বাজি যায়। ত' কি হয় আমাৰ ৰাতিপুৱা উঠোতেও দেৰি হৈ যায় বা কেতিয়াবা ধৰা যেতিয়া কলেজ থাকে, কলেজটো আমাৰ বেছিভাগৰ ন বজাত যাই পাব লাগে ত' এতিয়া তুমি যদি দুই-দুই বজ বজাত শুইছা ৰাতি তেনেহলে তুমি জল্দি উঠিব লাগিল সাতমান বজাত উঠি সকলোবোৰ কাম কৰি কলেজ যাব হ'লে তো সেই ক্ষেত্ৰত কি হয় তোমাৰ মানে যিটো দিনটোৰ বাবে শক্তি সেইটো এনেকুৱা লাগিব যে তোমাৰ গাতটো বেয়া লাগি আছে তুমি কোৱাৰ দৰে গাটো বেয়া লাগিছে বা ভাগৰুৱা অনুভৱ হৈ আছে বা এলেহুৱা টাইপ লাগি আছে নিজকে সেনেকুৱা ধৰণৰ সমস্যা কিন্তু হয় মই সেইটো উপলব্ধ মানে এতিয়াহে লাহে-লাহে কৰিছো যেতিয়া ধৰা মই নিজে ৰাতি দেৰি হয় শুতে ৰাতিপুৱা উঠোতে তোমাৰ অলপ দেৰি হয় ত তেতিয়া কি হয় দ দিনটো এনেকুৱা লাগে দিনটো সোনকালে পাৰ হৈ গৈছে এতিয়া তুমি ৰাতিপুৱা যদি দহ এঘাৰ বা বাৰ বজাত উঠিছা ত তেনেহলে তোমাৰ দুপৰীয়া আহি পৰিল বেছি সময় নাথাকে দুপৰীয়ালৈ ত সেনেকে দিনটো পাৰ হৈ যায়। আৰু আমি যিটো ব্যায়াম কৰাৰ কথা ক'লা তুমি ব্যায়াম কৰা লগত মই তোমাক কওঁ তুমি মানে আগতে তোমাৰ যিটো টোপনি মৰাৰ সময় সেইটো ঠিক কৰি লবা টোপনি কমেও তোমাৰ সাতৰ পৰা আঠ ঘন্টাত মাৰিবাই তেতিয়াহে তুমি মানে ব্যায়াম কৰাৰ কিবা লাভ হ'ব ময়ও মানে আগতে কৰিছিলো তাৰ পিছত মোৰ এজন শিক্ষক আছিল আৰু ভাল তেওঁ য়োগা কৰে ত' তেওঁ মোক জনাইছিল যে তোমাৰ ধৰা আগতে নিজৰ যিটো টোপনি সেই টোপনিটো যদি মানুহে ভালকে মাৰি লয় ত' তেতিয়াাহ'লে তোমাৰ সমস্যা ৰ মানে সমস্যা নহয় আৰু য়োগা কৰোতে বা ব্যায়াম কৰোঁতে। বাকী তোমাক এটা কথা সুধো বেছি কথা নকওঁ বাৰু এ তুমি যে কৰি আছা য়োগা কৰি আছা বা ব্যায়াম কৰি আছা তুমি ভবানে এইবোৰে ধৰা আমাৰ যিবিলাক সাৰ শাৰীৰিক মানে শৰীৰত যিবিলাক আমাৰ বেমাৰ হয় ন সেই বেমাৰবোৰ কমাব পাৰেনে?
নিশ্চয় পাৰে তোমাৰ অ মানে মই এতিয়া যোনে কৰে তোমাৰ তোমাৰ সদায় দৈনন্দিন জীৱন শৈলীত এইটো তোমাৰ অ ব্যায়াম বা য়োগাটো অন্তৰ্ভুক্ত কৰে তেওঁলোকে নিজে কিমানখিনি মানে পৰিৱৰ্তন পায় সেইখিনি মই এতিয়া মানে পাইছো আৰু তোমাৰ প্ৰথম দিনা কৰিয়ে মানে এনেকুৱা হৈছিল মানে মোৰ যি মোৰ মানে এটা প্ৰব্লেম আছে যে পিঠি খন মানে বিষাই থে তোমাৰ সেইটো নো শুৱালৈ কথা নাই মইতো বেছি টাইম নুশু বাৰু মোৰ মানে, পিঠিখন বিষাই থাকে কিন্তু এতিয়া মানে কি হৈছে য়োগাটো মই অ যেতিয়াৰ পৰা মানে কৰিব লৈছো হ'ল বাৰু এসপ্তাহমান। ত' তেতিয়াৰ পৰা মোৰ পিঠিৰ বিষটো মানে একেবাৰে নোহোৱাৰ নিচিনাই আৰু যিটো তোমাৰ আহ এলেহুৱা ভাৱ সেই ভাৱটোতো একেবাৰে নোহোৱাই হৈ গৈছে। আৰু তোমাৰ যি কামে নকৰা কিয় ধৈৰ্যটো থাকে আৰু তোমাৰ যিটো শাৰীৰিক যিবোৰ মানে তোমাৰ বিষ অনুভৱ হয় সকলো তোমাৰ যিবোৰ বিষ থাকে সেইবোৰ নোহাই বুলি মই ভাবোঁ। তোমাৰ এতিয়া তুমি যদি কৰিছোৱা সেইবোৰ নিজে পৰিৱৰ্তন পাবা। গতিকে মই ভাবো তুমি অন্তৰ্ভুক্ত কৰাত এইটো জৰুৰী আৰু মানে যোনেই ন তোমাৰ যিমান বয়সে নহ‌ওক তোমাৰ ব্যায়াম। অলপ হ'লেও কৰিব লাগে যিহেতু আমাৰ গোটেই ৰাতিতটো শুই থকা যায়। এনেদৰে শুই থাকিলে আমাৰ তেজৰ চলাচল চলাচল নহয় তেজৰ চলাচল নহলে আমাৰ গোটেই বডিটো মানে একদম বিষৰ নিচিনা অনুভৱ হয় গতিকে ৰাতিপুৱা আমি অলপ যোগা বা ব্যায়ম বা অলপ যদি দৌৰা খেলা ধুলা অঁ তেনেকুৱা কৰোঁ আমাৰ বিভিন্ন ধৰণৰ ৰোগৰ আমি বাচি থাকিব পাৰো বুলি মই ভাবো আৰু আৰু এই যে মানুহবোৰে জিমত যায়। মই জিমটো ইমান ভ ভাল বুলি নাভাবো কাৰণ সেইটো তোমাৰ বডিটো কিবা মানে সদায় ফুল মানে বডিটো কিবা পাম দি থকা নিচিনা হয় আৰু জিম দুদিন মান নগলে মানে বডটো কমি যায় তেনেকুৱা হয় আৰু গতিকে মই য়োগাটোকে বেষ্ট বুলি ভাবো
হয় দিয়া মানে মোক এবাৰ চেষ্টা কৰিব লাগিব দিয়া মইতো এনেই তোমাক খোজকাঢ়ি থাকোঁ বাকী য়োগাৰ। যিবিলাক আসন আছে সেইবোৰো অলপ লাহে লাহে তোমাৰ চেষ্টা কৰিব লাগিব তেতিয়া মানে ধৰা যিবিলাক সমস্যা আৰু ভুগি আছো বৰ্তমান ইমান কম বয়সতে তই সেইবোৰো চাগে নোহোৱা হ'ব বাকী সেই বিষয়ে বাৰু হ'ব দিয়াৰ পিছত কেতিয়াবা আৰু কথা পাতিম
অ ঠিক আছে দিয়া ৰাখিছো নহ'লে।
অঁ